জনে অ তে মই ভাবিলো কি তোমাৰ লগত অসমৰ সংস্কৃতিৰ বিষয়ে কথা পাতো অলপ কি কোৱা তুমি?
অ পাতিম প পৰা ভাত খালা?
ভাতটো খালো, তুমি খালানে?
অ অ হল খুৱা বোৱা হল।
আহ। যেনে অসমৰ সংস্কৃতি মানে হল বিভিন্ন জনগোষ্ঠী ভাষা আৰু পৰম্পাৰে অপূৰ্ব মিলন ভূমি, হয়নে?
হম হম।
ই অতি মানে চহকী আৰু বৈচিত্ৰময়
উম
বিহু যেনে অসমৰ জাতীয় উৎসৱৰ বিহু
উ উম হো হো হো
আৰু মাঘ বিহু
উম
আহ ইয়াৰে মানে ব'হাগ বিহু আটাইতকৈ মানে মানুহে আনন্দ ভাৱে পালন কৰা হয়।
হা উম হোম।
যেনে অনান্য উৎসৱ যেনে অসমৰ বিভিন্ন জনগোষ্ঠ- ষ্টিৰ মাজত যেনে বাথো পূজা হয়। আলি আই লিগাং যেনে কৰম পূজা আৰু মানে আজি উৎসৱতি মানে আহ আনন্দ মানে মানুহে মানে বহুত আহ ভাল
উম।
যেনে সংগীত আৰু নৃত্য যেনে বিহু নৃত্যত আহ ঢোল পেপা গগণা বায়ু সুৰত আহ ডেকা গাভৰুৱে মানে কৰা বিহু নৃত্য মানে অসমৰ সংস্কৃতি মানে প্ৰাণস্বৰূপ।
উম। লগতে এইটো তোমাৰ এ মানে কি হৈছে সেইটো তোমাৰ হয় ন ইয়াতেতো তোমাৰ নানা ধৰণৰ তোমাৰ মানে বৰ্ণৰো আমাৰ ইয়াতে জনগোষ্ঠীৰ আমাৰ পোৱা যায় নহয় যেনে বড়ো কছাৰী কাৰ্বি তাৰ আহোম ৰাভা
মানে বহুত ধৰণৰ মানুহ জনগোষ্ঠী মানে পোৱা যায় অসমত
উম হম হম।
এনেকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু মাধৱদেৱে পঞ্চদশ শতিকা যেনে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে সত্ৰীয়া সংস্কৃত আৰু অংকীয়া নাট ৰ সৃষ্টি কৰিছিল।
উম।
সত্ৰীয়া নৃত্য মানে ভাৰতৰ অন্যতম মানে প্ৰধান সস্ত্ৰীয়হন অ নিত্য। যেনেকে লোকসংগীত আহ গোৱালপৰীয়া লোকগীত জিকিৰ টোকাৰি গীত বৰগীত। আদি অসমীয়া লোকগোষ্ঠীৰ অমূল্য সম্পদ।
উম হম হম।
এনেকে ক'ব লাগে সাজপাৰ আৰু গহনা সাজপাৰ অসমৰ পৰম্পৰাগত সাজপাৰ বুলি ক'বলৈ গ'লে মানে মুগা পাট আৰু এৰী কাপোৰৰ কথা আহি পৰে।
উম এ কাপোৰ আৰু পাট কাপোৰ
হয় হয় বিশেষকৈ মহিলা মানে পৰিধান কৰা মুগাৰ মেখেলা চাদৰ অতি মানে আকৰ্ষণীয়।
লগতে পুৰুষৰ মানে ধুতি কুৰ্তা আৰু কান্ধৰ গামোচাখন অসমীয়া চ স্বাভিমানৰ মানে প্ৰতী। হয়নে যেনেকে ক'বলৈ গ'লে গহনা যেনে অসমীয়া পৰম্পৰাগত গহনা যেনে জোনবিৰি ধুলবিৰি, লুকা-পাৰু, কেৰু আদি।
উম
তুমি এইবিলাক
সেইটো আম যিহেতু অসমীয়া হয় সেইটো আমাৰ কাল চাৰ হয়। আমাৰ ট্ৰেডিচনেল মানে আমাৰ ট্ৰেডিচনল ড্ৰেছ সেইটো টো কিয় নিপিন্ধিম।
হয় - যেনেকে খাদ্যৰ বিষয়ে ক'বলৈ গলে আহ - আৰু বাঁহৰ গা গাজৰ ব্ঞ্জন অসমীয়া মানে থালৰ অন্যতম মানে বৈশিষ্ট্য।
উম।
ইয়াৰ পূ্ব মানে-
প্লাচ্ তোমাৰ আমাৰ ইয়াত তোমাৰ- অ সত্ৰও আছে ন সত্ৰ আছে নামঘৰ আছে -
আছে আছে-
নামঘৰত বোৰো তোমাৰ বৈষ্ণৱ প্ৰথা মানে পালন কৰে ন- তা'তে। তা'তে তোমাৰ দেৱী কোনো মূৰ্তি নাথাকে। কোনো ফটো নাথাকে উম। আৰু আমাৰতো অসমীয়াৰ অ কোৱা কোৱা।
যেনে- হাজোৰ পিতল শিল্প, আৰু সৰ্থেবাৰীৰ মানে কাহ শিল্প মানে বিশ্ব বিখ্যাত, হয় নে?
উম হম।
ইয়াৰ উপৰিও মানে বাঁহ আৰু বেতেৰে তৈয়াৰী বিভিন্ন সামগ্ৰী যেনে - জাপি, কুলা চালনী - আদি অসমৰ ঘৰে ঘৰে মানে ব্যৱহাৰ হৈ থাকে।
উম - তাৰ পাছত তোমাৰ আমাৰ অসমীয়াৰ মানে মেইন সন্মানৰ প্ৰতীক হৈছে শৰাইখন। ন আমাৰ অসমীয়া মানুহে যদি কোনোবা মানে বেলেগ মানে জনগোষ্ঠী- কিছুমানৰ যদি যেতিয়া ধৰা তোমাৰ মানে কিবা ধৰা আমাৰ ট্ৰেডিচনে কিবা মানে অসমীয়া- দিব বিচাৰে তেতিয়া হলে আমাৰ কি দিয়ে তেতিয়া শৰাইখন দিয়ে ত যোৰ অসম - মানে এটা প্ৰতীক হয় সন্মানৰ তাৰপাছত তোমাৰ গামোচা দিয়ে- উম গামোচা আৰু শৰাইখন। উম - তুমি কি কব ধৰিছিলা হাজোৰ?
আযোগ-
উম-
নাই নাই হাজোটো কোৱা? মানে মই ক'বলৈ গৈছো নে অসমৰ সংস্কৃতি কেৱল মানে এটা ধৰ্ম বা জাতিৰ মাজতে আৱদ্ধ নহয় মানে ই - হল মানে বৰ অসমৰ সম্বন্ধৰ সংস্কৃতি য'ত শংকৰ ৰাজজনৰ আদৰ্শ প্ৰতিধ্বনী হয়।
হম হম-
যেনেকে তামোল পাণ আৰু বতাশৰাই পৰম্পৰা-
উম-
এনেকে অসমীয়া সমাজত অতিথি সৎকাৰৰ বাবে তামোল পান দিয়া যায়।
উম-
সৰু বৰ যিকোনো মানে মাংগলিক কাম নিয়ন্ত্ৰণ বা সন্মান প্ৰদানৰ ক্ষেত্ৰত মানে কাহ পিতলেৰে তৈয়াৰী শৰাই - বা বটা'ত তামোল পান আগৰুৱা হয় -
উম-
তেনেকে কাৰোবাৰ ঘৰলৈ গ'লে প্ৰথমে তামোল পানেৰে আহ সন্মোধন জনায়।
উম-
তাৰপিছত আমাৰ বিহুটো তোমাৰ আহ মানে উ হেৰি হয় ন? অ তিনটা টো আমাৰ বিহু মানে উদ্‌যাপন কৰা হয়।
হয় তিনিটা
মাঘৰ বিহুত তোমালোকে কি কি কৰা
অ' কি কৈছা?
কৈছো যে মাঘৰ বিহুত কি কৰা যেনেকে বহাগ বিহু মাঘ বিহু, কাতি বিহু আমাৰ তিনিটা বিহু থাকে ন ত মানে বহাগ বিহুত টো আমাৰ ধৰা উম তাতো আমাৰ বিহু নাচ প্ৰদৰ্শন কৰা হয়। আৰু তোমাৰ ফাৰ্ষ্ট আমাৰ বহাগ বিহু সাতটা বিহু থাকে ফাৰ্ষ্ট আমাৰ থাকে। ফাৰ্ষ তোমাৰ কি বিহু থাকে
ফাৰ্ষট বহাগ বিহুও থাকে
বহাগ বিহু বহাগ বিহু যে সাত বিহু থাকে সাত বিহুৰ প্ৰথম কি বিহু হয় গৰু বিহু হয় গোসাই বিহু মানুহ বিহু গোসাই বিহু এনেকে ধৰণৰ সাতটা বিহু
অ হয় হয়
তাৰ পিছত মাঘৰ বিহু হয় তাৰপিছত কাতি বিহু
হয় আৰু কোৱা
আৰু এইটোৱে যে অসমত অকল মানে আমাৰ অসমীয়া বুলিয়েই নহয় আন আন ধৰ্ম ধৰ্মৰ লোকৰো ইয়াতে বসবাস কৰে যেনেকে ধৰ বৌদ্ধ খ্ৰীষ্টান ধৰ্মৰ তাৰপাছত ইছলাম ধৰ্মৰ
আহ ইছলাম ধৰ্মৰ
উম
মানে এইখিনিয়ে আৰু মানে ক'বলগীয়া যেনে উম জাপিৰ বিষয়ে যেনে জ কেৱল মানে ৰ'দবোৰৰ পৰা বাচিবলৈ মূৰত দিয়া নহয় মানে। এই মানে অসমীয়া লোক সংস্কৃতিৰ এক মানে অন্যতম প্ৰতীক।
আৰু আমাৰ টো মানে অসমত তোমাৰ বিহু আমাৰ প্ৰধান জাতীয় উৎসৱ হয় ন। তাৰ উপৰিওতো ইয়াতে বুৰঞ্জী মানে প্ৰসিদ্ধ উৎসৱ কিছুমানো পালন কৰা হয়। যেনে তোমাৰ আলি আই লৃগাং পালন কৰা হয়। বাথৌ পূজা পালন বাথৌ পূজা পালন কৰা হয়। মেদাম মেফি পালন কৰা হয়।
আৰু নামঘৰৰো প্ৰয়োজন মান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানে প্ৰতিষ্ঠ কৰা নামঘৰ কেৱল এটা মানে প্ৰাৰ্থনা গৃহই নহয় ই মানে অসমীয়া সমাজৰ জীৱন মানে মূল চালিকা শক্তি হয় নে?
নামঘৰটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ এইটোতো তোমাৰ চাৰিশ বছৰতকৈও বেছি। মানে ইয়াতে তোমাৰ ধৰ্মৰ বিষয়ে আৰু উ সাংস্কৃতিক চৰ্চা মানে
মানে নামঘৰত ধৰ্মীয় আলোচনাৰ মানে গাঁৱৰ বিচাৰ প্ৰক্ৰিয়া মানে সামাজিক সভা সমিতি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
হা হা ইয়াতে তোমাৰ ভগৱান বিষ্ণুৰ মহিমা গায়। বৈষ্ণৱ বৈষ্ণৱ সকলে বৈষ্ণব সকলে তোমাৰ নামঘৰত মূৰ্তি পূজাত বিশ্বাস নকৰে। তেওঁলোকে তোমাৰ নাম কীৰ্তন কৰি ভগৱান বিষ্ণুৰ মহিমা গায়।
হয় মানে ই মানে একতা আৰু অ' গণতান্ত্ৰিক ভাৱধাৰাৰ মানে এক সুন্দৰ নিদৰ্শন
উম হম
যেনেকে আহোম স্বৰ্গদেউ সকলৰ মানে দিনৰ স্থাপত্যই অসমৰ মানে সংস্কৃতি ইতিহাসসমূহ সমৃদ্ধ কৰি তুলিছিল মানে যেনে শিৱসাগৰৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আৰু অসমৰ মানে পিৰামিড সদৃশ চৰাইদেউৰ মৈদাম আহ বিশ আমাৰ মানে স্থাপত্য অনন্য উদাহৰণ
তাৰপিছত তোমাৰ এইটোতো হয় ন আমাৰ যে অ' যিবোৰ অসমীয়া তিৰোতা আছে তেওঁলোকে যে। এ তাঁত শালত যিবোৰ কাপোৰ বুইছে ন ৰ ৰেচম আৰু কপাহী সূতা দি পেলাই। আহ তোমাৰ যেনেকা এৰি পাত তাৰ। তাৰপাছত চমৰ কাপোৰ এইবিলাক ত আৰু আমাৰতো মুগা কাপোৰ। জানাই কৈছাই তুমি যে আমাৰ গোটেইটো বিখ্যাত হয় যাব বিশ্ববিখ্যয়াত হয় ন। গান্ধীজীয়ে। আমাৰ অসমীয়া শিপিনীক তেওঁ প্ৰশংসা কৰিছিলে যে অসমীয়া শিপিনীয়ে তাত শালত বোলে। সপোনবোৰ উলিয়াব পাৰে। মানে সেই গামোচাৰ মানে কাম বোৰ দেখা পায়।
হয়।
মহাত্মা গান্ধী। মানে এইটো উম অসমীয়া শিপিনীসকলক প্ৰয়োগ কৰিছিলে।
হয়। আৰু এফালে যেনে খেল-ধেমালি আৰু চিকাৰৰ পৰম্পৰা বিলাক যেনে অসমৰ গ্ৰাম্য সংস্কৃতিৰ মানে কিছুমান পৰম্পৰাগত খেল যেনে কণী যুজ আৰু মহ' যুজ হয়নে?
কণিৰ যুঁজ মহ' যুঁজ এইটো আমাৰ মাঘৰ বিহুত হয় ন। তোমাৰ হেৰিত হয় নহয়? হাজোত যে হয় তোমাৰ চৰাই দি পেলাই যে। খেলে এ কি চৰাই যোৰি আছিলেটো বুলবুলি চৰাই দি পেলাই যে কৰে।
হয়।
হাজোত।
আৰু এইফালে নাও খেল হয় বিশেষকৈ মানে বৰপেটাৰ অন্যান্য অঞ্চলত আহ বৰ্ষা ঋতুত নাও খেলৰ আয়ো। জন কৰা হয়।
আকৌ মহ যুঁজ হয় আকৌ কনীৰ যুঁজো হয় নেকি। কণীৰ যুঁজু হয় উম। আ বহুত ভাল লাগে হ হা মোৰ ভাল লাগিল।
দ ধন্যবাদ।
উম উম।